অহ, শুনিছা ন'?
হয়, শুনিছোঁ।
হা কি কৰিছা এতিয়া?
অ' মই এই আছোঁ এনে।
আচ্ছা-আচ্ছা পিছে মানে এতিয়া ঘৰতে আছা?
হয়, ঘৰতে আছোঁ তুমি?
আচ্ছা ময়ো ঘৰতে আছো বৰ্তমানে ওলাই গৈছিলোঁ এঠাইত। তাৰ পৰা আহিলোঁ তাৰ পৰা আহিলোঁ অলপমান আগতে তাকে মানে এতিয়া এই অলপমান বৰষুণ দিওঁ-দিওঁ কৰি আছিলে মানে সেইকাৰণে মানে এঠাইত গৈছিলোঁ মানে। জল্দি আহি গ'লো মানে আৰু
অ'-অ' হয় বতৰটো হয়-হয়।
একো নোৱাৰে ন' সেইকাৰণে চ' মই আহি গ'লো। পিছে তুমি কি কয় কি কৰি আছা এতিয়া ঘৰত?
মই এতিয়া ঘৰত মানে যিহেতু মানে আমাৰ এই মানে কি কয় আজি যিহেতু দেওবাৰ আৰু সেই আছোঁ ঘৰতে এনেই। বন্ধৰ দিন যিহেতু
আচ্ছা-আচ্ছা। মানে ক'ব গ'লে এতিয়াতো এনেও বন্ধ চলি আছে ন'?
হয়-হয় বন্ধ চলি আছে।
আচ্ছা-আচ্ছা ঠিকে আছে দিয়া ঠিকে আছে। অ' পিছে মই মানে তোমাৰ এইটো কথা কাৰণে ফোন কি ফোন কৰিলে ভালে হ'ল মানে এইটো তোমাৰ তোমাৰ তুমি এন চি চি কৰিছিলা ন'?
হয়-হয় মই এন চি চি কৰিছিলোঁ।
অ' মানে বাহিৰত গৈছা ন' তুমি ক'ব গ'লে এইটো কেম্প-কেম্প পাতে চাগে।
হয়-হয় মানে অ' এনেকুৱা কেম্পত মই এনেকে কেম্প কৰিছোঁ বাহিৰত হয়-হয় কেম্প কৰিছোঁ।
আচ্ছা মানে কেম্প কেম্পটো কেনেকুৱা হয়নো মানে ক'ব গ'লে তাতে তোমালোকৰ কেনেকুৱা হয়নো কেম্পকেইটা
কেম্পটোত মানে কেনেকুৱা হয় আমাৰ অ' এটা ডিচি ডিচিপ্লিন লাইফ ষ্টাইলত মতে চলোৱা হয় আৰু মানে কেম্পটো। আমাৰ তাতে যিমান কিজন আমি মানে মানুহ থাকো আমি গোট গোটেই কিজনে মানে এটা ডিচিপ্লিন লাইফ ষ্টাইল মানে আমি সময়ৰ মতে আমি কাম কৰি কেনে চলিব লাগে সদায়
অ'-অ'-অ'
যোনটো সময় দিয়া যায় আমি সেইটো সময়মতে আমি মানে তাতে কাম কৰোঁ আৰু ৰাতিপুৱা জল্দি শুই উঠা, জল্দি শুব কাৰণে
অ' তাতে তুমি গলে গ'লো পুৰা মানে টাইম টেবুলৰ মতে চলিব লাগে ন'।
টেলৰ মতে চলিব লাগে হা আমাৰ যোনটো মানে যোনটো টাইম দিয়া যায়।
আচ্ছা পিছে তুমি ক'ব গ'লে কিমান মানে কিমান মানে লাইক এইজৰ পৰা কৰিছাঁ বা কিমান ক্লাছটো কিমানে কেনেকুৱা বস্তুটো কেনেকুৱা মানে অলপমান ক'বা চোন হয় মানে একচোৱেলি মানে লাইক জইন কৰিব বিচাৰোঁ কাৰণ এতিয়া কলেজ যাম। কলেজত মই এতিয়া মানে জইন কৰিব বিচাৰিছোঁ মানে, চৌ মই যোনখন কলেজত লৈছোঁ তাতে মানে এন চি চি আছে চ' মানে তুমি তেতিয়াহ'লে মানে যিহেতু তুমি কৰিছাঁ। সেইকাৰণে বোলো তোমাক সুধি লওঁ মানে কেনেকুৱা ক'বাচোন অলপ।
মানে আমাৰ এইটো মানে এন চি চিটো মানে তিনিটা এজ গ্ৰুপত ভাগ হৈ থাকে আৰু এইটো বয়সৰ মতে হয় অ' যেনেকে এতিয়া আমি প্ৰথমতে যদি আমি চাব যাওঁ ক্লাছ এইটৰ পৰা মানে এনে এনৰলমেণ্টো ষ্টাৰ্ট হয় এনে চি চিত নাম দিয়াটো। আহ, সেইটো এ চাৰ্টিফিকেট তাৰপিছত কলেজত বি চাৰ্টিফিকেট আৰু চি চাৰ্টিফিকেট কৰিব পৰা যায়। এই তিনিটা মানে এনেকা হয় -হয় এই তিনিটা মানে আমাৰ বয়সৰ মতে আমাৰ তাতে এনেকে ভাগ কৰা হয় মই বৰ্তমান এ চাৰ্টিফিকেটৰ কাৰণে কেম্প কৰি কেনে এ চাৰ্টিফিকেটৰ পৰীক্ষা দি কেনে মই এতিয়া আহ, পাছ কৰিছোঁ।
আচ্ছা।
হয় এনেকে মানে আমাক টা বেলেগ -বেলেগ ভাগত হয় কিন্তু মানে বস্তু খিনি প্ৰায় ছেমে হয়
মানে অ, তিনিটা চাৰ্টিফিকেট ধৰ বুলি ক ন, এ বি এ ন, এ বি চি। আচ্ছা এইটো মানে চবত এইটো মানে কিহৰ কাৰণে বুলি ক'লা? এ চাৰ্টিফিকেটটো?
এ টো মানে যোনবিলাক অ, বিদ্যালয়ত পঢ়া ছাত্ৰ -ছাত্ৰী সেইসমূহক কাৰণে এই চাৰ্টিফিকেট টো হোৱা হয় আৰু যোনবিলাক ওঠৰ বছৰতছে ডাঙৰ বা কলেজত পঢ়ে সিহঁতৰ কাৰণে বি তাৰে পিছত চি চাৰ্টিফিকেট পায়।
আচ্ছা তাৰেপিছত চি চাৰ্টিফিকেট পাই ন? আচ্ছা- আচ্ছা -আচ্ছা বুজিছোঁ মানে এতিয়া এন চি চিত তোমাৰ এনেকুৱা আছে নেকি যে মানে কিবা মানে অ, গ্ৰেড বা কিবা সেনেকা মানে যেতিয়া এতিয়া চাবা যেনেকে কাৰাতে তোমাৰ কাৰাতে খেলিলে ল'ৰা ছোৱালী বিলাকে হোৱাইট বেলৰ পৰা অৰেঞ্জ বেল সেনেকে যায়।
হয়- হয়।
তেনেকুৱা কিবা আছে নেকি মানে?
অ, হয় মানে আহ, আমাৰ জোনবিলাক একজাম হয় সে -সেইবিলাক একজামত আমাক গ্ৰেডিং দিয়া যায় আমাৰ যোনখিনি আমি মানে মাৰ্ক্স পাওঁ। সেই মাৰ্কচেদি আমাক মানে গ্ৰেড দিয়া হয় এ বি চি সেই তেনে ধৰে। আৰু এই তেনেকে মানে আমি -আমি আহ এই চাৰ্টিফিকেট যোনে- যোনে কৰে সেইটো এটা বৰ মানে সেইটো ভাল -ভাল বস্তুয়ে হয় কিন্তু এ চাৰ্টিফিকেট নকৰিলেও মানুহে বি আৰুি চি- চি চাৰ্টিফিকেট কৰিব পাৰে আ, এ চাৰ্টিফিকেট টো কৰিলে মানে এটা এডভান্টেচ থাকে, কিন্তু এ চাৰ্টিফিকেটটোত ধৰা বন্ধা নিয়ম নাই যে এ চাৰ্টিফিকেট কৰিলেহে বি আৰু চি কৰিব পাই। দিব য'ত আনকি তোমাৰ বি চাৰ্টিফিকেটটো কৰিলেহে তুমি চি চাৰ্টিফিকেট কৰিব পাৰিবা। তুমি চি চাৰ্টিফিকেট যদি লাগে তেতিয়াহ'লে তুমি বি চাৰ্টিফিকেটত ট্ৰেইনিং কৰি কেনে বি চাৰ্টিফিকেট পাছ কৰি আকৌ চি চাৰ্টিফিকেটট ট্ৰেইনিং কৰি তুমি চি চাৰ্টিফিকেট পাছ কৰিব লাগিব।
অ, আচ্ছা। আচ্ছা তেনেকুৱা ন?
হয় সেই
আচ্ছা পিছে তোমালোকৰ স্কুলত‌ অ' পিছে তোমালোকৰ স্কুলত কেনেকুৱা আছিলে? মানে স্কুলৰ মানে ক'ব গ'লে আৰু এইবিলাক স্কুল বিলাকে যে লয় মানে কিবা স্কুল বিলাকে যে লোৱাৰ আগতে কিবা মানে কৰিব লাগে নেকি, স্কুল বিলাকে যে এন চি চি বিলাক যে ৰাখে? মানে এতিয়া চব স্কুলেটো এন চি চি নাৰাখে।
হয়- হয়-হয় মানে উম, মানে এইটো যোন বিলাক এন চি চিৰ মানে এনেকে টেলিয়াম থাকে
হা
স্কুলবিলাকে তেওঁলোকৰ তাতে এইটো কি কয় এপ্লাই কৰে এন চি চিটো তেওঁলোকৰ হেৰিত আনিবৰ কাৰণে। যেন সেইটো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সমূহে এন চি চিত ভাগ ল'ব পাৰে
আচ্ছা।
সেই তেনে সেই তেনেদৰে মানে আৰু আমাৰ বিদ্যালয়ো এন চি চিটো পাইছিলে এটা বেটেলিয়ানৰ পৰা।
আচ্ছা বুজিছোঁ-বুজিছোঁ মানে তেতিয়াৰ পৰা মানে এন চি চি মানে আৰম্ভ হৈ গ'ল ন'?
হয়।
তে কি কয় তোমাৰ স্কুলখনত কিমান বছৰ মানে ক'ব গ'লে মানে কিমান বছৰ হ'ল মানে এন চি চি মানে থাকা বা তুমি কিমান বছৰ হ'ল পৰা সেনেকুৱা কিবা
এন চি চি আমাৰ ইয়াতে আহি আহিছিলে দুই বছৰ আগতে দুইহেজাৰ চৌব্বিশ চনত
অ' দুই বছৰ আগতে আহিছিলে আৰু অ' বৰ্তমানলৈকে আছে ময়ো অ' যোন বছৰে আহি আহিছিলে সেই বছৰে মই কৰিছিলোঁ মোৰ এতিয়া দুই বছৰ হেৰি হৈছে সম্পূৰ্ণ হৈছে এয়া কৰি থাকা।
হা-হা-হা বুজিছোঁ, অকে দুইবছৰ বছৰ সম্পূৰ্ণ হ'ল মানে ন' তোমাৰ?
অ' হয়।
আচ্ছা ঠিকে আছে ঠিকে আছে। মানে এইকাৰণে মানে সুধিলোঁ মানে কাৰণ মানে ময়ো ভাবি আছোঁ কাৰণ যিহেতু মানে ক'ব গ'লে তুমি জানা মই সেইকাৰণে তোমাক বোলো সুধি লওঁ কেনেকুৱা
হয়-হয়-হয়
সেনেকুৱা মানে কাৰণ মানে মানে এন চি চি কৰিলে মানে সুবিধাও থাকে চাৰ্টিফিকেট বিলাক কামো দিয়ে এতিয়া যদি মানে ক'ব গ'লে তোমাৰ অ' যদি মই এতিয়া ক'বাত ডিফেন্স বা ক'ব গ'লে নেভি বা এয়াৰফ'ৰ্চ এইবিলাকত যাওঁ এন চি চি থাকিলে লাইক অলপমান ভালো হয় বোলে মই শুনিছোঁ।
হয়-হয় এটা মানে সুবিধা থাকে কাৰণ কিয় এন চি চি মানুহৰ যোনটো আত্মবিশ্বাস হয় যোনটো পাৰ্চনেলিটি পাৰ্চনেলিটি হয় সেইবিলাক চব মানে বৃদ্ধি পায়। অ' আৰু নিজকে এটা ডিচিপ্লিন উইথ চলিব কাৰণে দিয়ে যোনটোৱে মানে এন চি চি চাৰ্টিফিকেট খনে আমাৰ কেৰেক্টাৰটো মানে অ' গঢ়ি তু তুলিবলে সহায় কৰে সেইটো কাৰণে বহুতো মানে চাকৰি সন্ধানত এই চাৰ্টিফিকেটটো আমাৰ কাৰণে বহুত লাভদায়ক হয়।
অ' ইয়া বুজিছোঁ-বুজিছোঁ মানে ক'ব গ'লে এন চি চি চাৰ্টিফিকেটটো এইটো কয় যে মানে ক'ব গ'লে এই ছাত্ৰ বা ছাত্ৰীজন কি কয় মানে এন চি চি কৰিছে। এইখিনি এইখিনি মানে লাইক সেইকাৰণে মানে ডিচিপ্লিন আৰু ক'ব গ'লে। মানে ক'ব গ'লে সেইটো বুজাই ন।
হয়।
ডিচিপ্লিন হয় বুলি বুজাই আৰু ক'ব গ'লে। আচ্ছা-আচ্ছা ঠিকে ভালে-ভালে ক'ব গ'লে কাৰণ ক'ব গ'লে এন চি চি কৰিলে লাইক মানে ভাল বুলিও শুনিছো আৰু লাইক মানে ক'ব গ'লে। মানে এইবিলাক আৰু চাকৰি ঝাকৰি জব বা পঢ়া শুনাৰ ক্ষেত্ৰতে বহুত হেল্পফুলো হয় বোলে মানে যেনেকে নৰ্মেল গেম চেম হয় আজিকালি এতিয়া ক'ব গ'লে আহ বহুতে গেম চেম খেলে মানে ক'ব গ'লে যেনেকুৱা মানে তোমাৰ কাৰাটে হওঁক বা কিছুমানে বেডমিণ্টন হওঁক সিহঁতে সেইবিলাক চাৰ্টিফিকেটো নেচনেল বা এনেকুৱা তোমালোকৰ নেচনেল লেবেলটো লৈ যায় নেকি মানে কেম্পত? নে ষ্টেট লেবেল বা সেনে মানে মানে ক'ব গ'লে ডিষ্ট্ৰিক্ট তেনেকুৱা কোৱা?
আমাৰ মানে যোনবিলাক কেম্প হয় সেইটো ষ্টেট লেবেল থাকে নেচনেল লেবেল থাকে। ইণ্টাৰনেচনেল লে লেবেলৰো কেম্প থাকে।
ইণ্টাৰনেচনেল লেবেলৰো থাকে ন?
কেম্প থাকে হয়, সেইবিলাক কেম্পত মানে আমাৰ। এটা গোটেই আমাৰ দেশৰ পৰা এটা টিমক বেলেগ এটা আন টো দেশলৈকে নিয়া হয়। তাৰে ৰীতি-নীতি তাৰে যোনটো মানে আচাৰ ব্যৱহাৰ মানুহৰ যোনটো ট্ৰেডিচন কালচাৰ।
অহ।
সাংস্কৃতিক পৰিৱেশ সেই বিধ বিলাকৰ বিষয়ে তাতে শিকোৱা হয়। তাৰে মানুহ বিলাকৰ জীৱন যাপনৰ বিষয়ে আমাক শিকোৱা হয়। আৰু আহ সেই তেনেদৰে বেলেগ দেশৰ পৰা আমাৰ দেশৰলৈকে আহে।
বো মানে মানে ক'ব গ'লে বাহিৰৰ পৰাও ন? অঁ। আচ্ছা, আমাৰ তাতে আহি কেনে মানে কিছুমানে কেম্প কৰে ন?
কেম্প কৰে হয়। আৰু নেচনেল লেবেল কেম্পো হয় ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় হেৰীটো কেম্প হয়। সেই কেম্পটো মানে বেলেগ বেলেগ ৰাজ্যত আমাক নিয়া হয় আৰু।
আচ্ছা তোমালোকৰ এনে ক'ব গ'লে কেম্পত আ মানে কেইদিন থাকা এসপ্তাহ বা সেনেকুৱা? এসপ্তাহ দুসপ্তাহ এনেকে ক'ব গ'লে, মই আকৌ তাতেটো একো খৰচ ল খৰচটো নাই ক'ব গ'লে। যদি মানে কিবা ষ্টুডেণ্টে কিবা দিব লাগিব সেনেকুৱাতটো একো নাই ক'ব গ'লে তোমাৰোকে স্কুলে বা সেনে কে লৈ যায়। বাচ সিহঁতে
হয় হয়, হয় হয়।
আচ্ছা। অকে অকে। ড্ৰেছ পাতি আ নিজৰ থাকে নেকি কেনেকুৱা কিবা ড্ৰেছৰ কাৰণে?
ড্ৰেছৰ আমাৰ নিজৰ ড্ৰেছ থাকে। যোনটো এন চি চিৰ যোনটো ড্ৰেছ থাকে সেইটো আৰু
এ। ড্ৰেছৰ পইচাটো তোমালোকে দিব লাগে চাগে?
অঁ হয় হয়।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া ঠিকে আছে। দিয়া, তাকে বোলো সেইকাৰণে মই ফোন কৰিলো দিয়া ঠিক আছে তেতিয়াহ'লে হ'ব দিয়া।
হয় হয় দিয়া ঠিক আছে দিয়া।